হেল্ল, অ নমস্কাৰ নমস্কাৰ নমস্কাৰ কি খবৰ ভালেই তোমাৰ মোৰতো ভালেই বাৰু কি কৰি আছে আপোনি
হয় মই অলপ বেছ ডিনাৰ চিনাৰ কৰি উঠিলো
আচ্ছা আচ্ছা দিনাৰ চিনাৰ হৈ উঠিলে কি খালে আচ্ছা আচ্ছা দেৰি হৈ গ'ল কিয় বা
এ অলপ মানে বতৰ চতৰ বেয়া ন অলপ বাহিৰত ফাঁচি গৈছিলো বৰষুণৰ কাৰণে
কবাত কামত গৈছিলে নেকি
কামত নহয় এনেই অলপ ওলাই গৈছিলো
আচ্ছা তাত ফুৰিব গৈছিলে আচ্ছা দিনটো বৰষুণ দিছে নে সেইপিনে অ মৰ্জুনহঁতে তাতে আছে হাৱা হাৱা বতাহ চলিছে মানে ন
হয় বৰষুণ দি আছে দবা পিটা
জোৰকে দিছে জানো বৰষুণ তেনেকৈ এনে বৰ্তমান কিবা আপুনি কাম চাম কৰে নেকি
এনেই কাম চামতো তেনেকোৱা নাই
একো নাই পাৰ্ট টাইম কাম ফুল টাইম কাম কিবা আৰু পাৰ্ট টাইম কাম চবে ভাগে ভাগে কৰিল আৰু আৰু এনে ছ'চিয়েল মিডিয়াত কিবা কৰে নেকি
ফনটো
ইয়া
অ ইন্ট্ৰেষ্ট নাই ইমান ছচিয়েল মিডিয়াত
অ ইচ্ছা
তাকে মানে আছো আৰু তেনেকে
আচ্ছা আৰু বাকী আপুনি এনে কিবা ট্ৰেডিং চেডিং কৰিছে নেকি
ট্ৰেডিং চেডিং ট্ৰেডিং চেডিং তেনেকেতো নাই কৰা এনে আপুনি ট্ৰেডিং কৰে নেকি তাপা আপুনি মোক সুধিলে ন কুৱেশনটো সেইটো কাৰণে মে বি আপুনি কিবা এটা ৰিলেটবল কওক আপোনাৰ
উ
কিবা যদি এহে আপোনাৰ কিবা যদি আছে নিজ ভাল পোৱা বস্তু
ভালপোৱা বস্তু
পাৰ্চনেল আৰু যিটো আপুনি শ্বেয়াৰ কৰিব পাৰে
পাৰ্চনেলটো তেনেকোৱা একো নাই বাৰু মই খুলা মন
কি কয়
খোলা মন খোলা মন
খোলা মানুহ অ আপুনি মানে
অ'! কিতাপ নহয়, মানুহে হয় বাৰু মই। অ'! কিতাপটো নহয়। পঢ়িব নোৱাৰে, একো লিখাই নাই কিতাপত। কি কৰি?
আপুনি মানে, এনেই একো বাকী, কিতাপে খালি আছে। এনে, বাকী আপুনি এনেই কৰ'বাত ফুৰিব যায়নে? মইতো, গলোঁ এতিয়ালৈকে টেন পাছ কৰিলোঁ বৰ্তমান।
হয়, টেন পাছ কৰিলে। মেট্ৰিক দিলে তাৰমানে?
পাৰ্চেণ্টিছ বেছি নাছিলে, ত্ৰিশ। পাছ হৈ গ'লো আৰু যেনে-তেনে।
অ' অ'! ঠিকে আছে বাৰু। তাৰপিছত মানে, আপুনি ট্ৰাই নকৰিলে, আগত কৰ'বাত পঢ়িম, কৰিম?
এতিয়া, ফাৰ্ষ্ট ইয়েৰত এডমিছন লৈছোঁহে।
আচ্ছা! লৈছে, আচ্ছা, ল'লে-ল'লে, ক'ত -ক'ত- ক'ত-ক'ত? ক'ত? মানে, কোনটো কলেজত বা স্কুলত? স্কুলত, কোনটো স্কুলত?
এ, আমাৰ এইপিনে আছে, আপুনি চিনি নাপাব। নামটো?
আচ্ছা! ক'ত মানে, এনেই তেজপুৰতে আছে, চাগে ন'। অ' অ'! এনেই আপুনি মেট্ৰিক ক'ত দিছিলে? আপোনাৰ স্কুলখনৰ, এনে ক'ত মানে? ক'তে আছিল ন'?
ঘৰতে আছে, বাহিৰত?
নহয় আপুনি, তেজপুৰতে থাকিছে, আপোনাৰ লাইফ?
লাইফ মানে, অ'! ক'ব পাৰি! কিন্তু, ছয় বছৰ-সাত বছৰত মই, তেজপুৰত আহি গৈছিলোঁ। আগে সেইটো আগে, তেজপুৰতে থকা হৈছিলে। টাইম কিমান বছৰ হ'ব! এইপিনে, ছাব্বিশ ছাব্বিছ, দহ আঁ টুৱেণ্টি ওৱান, টুৱেণ্টি ওৱান ইয়েৰছ হৈ গ'ল। তেজপুৰত থাকা। গমেই নাপালোঁ। টুৱেন্টি হয়, এ, নহয় আপুনি ক'ত থাকে?
এ, মই তেজপুৰতে।
কিমান দিনৰ পৰা আছা?
মই জন্ম পৰা তেজপুৰত আছোঁ।
মানে, আপুনি জন্মই তেজপুৰত নেকি?
হয়!
ঘৰটো ক'ত বা আপোনাৰ?
মোৰ ঘৰ ইয়াতে, তেজপুৰতে। অ'!
আচ্ছা, আচ্ছা। এনে, তেজপুৰত কি, ভাল-ভাল এনেতো মই গৈছোঁ। বাত এনে, কোনোবা এদিনাখন নোযোৱা জেগা কওঁকচোন, ক'ত?
এ, নোযোৱা জেগা মানে, আপুনি গোৱালপাৰ ট্ৰাই কৰিব পাৰে।
গোৱালপাৰ গৈছোঁ।
গৈছে, হয়! অগ্নিগড় যাব পাৰে।
গৈ অগ্নিগড় অগ্নিগড়ো গৈছো অগ্নিগড়ত বোলে নতুন কিবা গৈ-
গম নাই পোৱা মই যাব লাগিব কিন্তু-
বনাইছে অগনিবা নতুন এটা পুল বনাইছে নে ব্ৰিজ- কিবা এটা বনাইছো শুনিছো মই। পাইছিলো মই ধুনীয়াকে বহুত এ বাপেৰে বাপ। সেইটো ফ্লাইঅভাৰ নহয়। সেইটো হাই অভাৰ হয় সেইটো তাত তাত গাড়ী গ'লে গাড়ী বেয়া হৈ যাব।
আইচ্ছা। এই এইবিলাক এতিয়া ফ্লাইঅভাৰ যে বনি আছে তাতোতো বহুত খিনি বিজনেছ- আপকামিং বিজনেছ তাত বহুত হ'ব পাৰে। ফ্লাইঅবাৰটোৰ নাম-
জুবিনদাৰ নামতে থোৱা আছিলে কিবা। সেইটোকে থৈ আছিলে কি নাম আছিলে? জুবিনদা জুবিন ক্ষেত্ৰ অঁ'। এইপিনে আপোনাৰ দোকান চোকান আছে নেকি কিবা?
এনেই তেনেকেতো দোকান চোকান নাই আমাৰ।
বিজনেছ চিজনেছ কৰিবলে কিবা ভাবিছে।
নাই তেনেকে বিজনেচ চিজনেচ কৰিবলও পইচা পাতিৰ বহুত দৰকাৰ ন। পৈচা পাতি লাগে।
বুলি ভাবিছে।
পইচা ঘটিম বুলি ভাবিছো যিকোনো ধৰণে এতিয়া - কোন বাই যদি দব দিয়ে- বা অনলাইন যদি মই কিবা কৰি পইচা আৰ্ণ কৰিব পাৰো ঘতিব পাৰো- তেনেকাই আৰু মানে-
তেনেকেই লেপ- চলায় মুলিগে।
তেনেকেই লাইফ চলাম বুলি ভাবিছো আৰু গতি ইনভেশচন বোলা বস্তুটো নাই আৰু মানে।
উম' জব চব ট্ৰাই কৰিব পাৰে।
জব চব পালে তাকেই বিচাৰি আছো পালে কৰিম। বিজনেছৰ ষ্টাৰ্টআপৰ কাৰণেও পইছা লাগে।
পইচা জমাব লাগিব।
পইচা জমাবলেও পইচা হ'ব লাগে।
পৈ এইটো কাৰণেটো কাম কৰিবই লাগিব ন।
কাম কৰিবলৈও কাম হ'ব লাগিব পইচাৰ কাৰণে।
আপুনি মানে কামেই পোৱা নাই। অঁহ আৎছা হেৰি একছোলি ৰিজনটো সেইটো লাগে আপুনি কামেই- কামেই পোৱা নাই আপুনি।
পোৱা নাই আমাৰ ইয়াত কামৰ বহুত দৰকাৰ আমাৰ- তেই ভাৰতবৰ্ষত।
এনেই আপুনি এতিয়া ভালো দি কৰ্মস্থান- কৰ্মস্থান মিনচ-
ৱক ষ্টেট। আমি যে কাম কৰো, আমি যে কাম কৰো- আমি যত কাম কৰো-
কিয় মেচিন আহি গৈছে সেইটো কাৰণে? কি এ আইটো মান বহুতৰে আৰু খাইও দিব চাবা নাই এক একসময় এনেকে আহিব।
মানুহ জবেই নাথাকিব। নাথাকিব, সঁচাকে নাথাকিব। সঁচাকে নাথাকিব, ৰাস্তাটো গাড়ী গাড়ীতো এতিয়াই চলাই আছে। সেইটোৱে বাগ
আৰু কওক
আহ কি কৈছ নে? গাড়ী লৈ চলাই আছে। ল্লাছত মান চলাবজ কি যাবই
এনেই আপুনি কলেজ পাছ চাচ কৰি তাৰপিছত কি কৰিম বুলি ভাবিছে? উম
ৰব কৈ আছো।
উ
পাছ কৰিম তাৰপিছত, চাও কিবা কিবি চাকৰি তাকৰি পাওঁ তেনেকুৱা ট্ৰাই কৰিম বুলি ভাবিছো, কিবা যদি ভাল চাকৰি থাকে।
উম
চাকৰিটো কৰা ভাল লকিন, বিজনেচো ভাল লেকিন বিজনেছৰ কাৰণে সেইটোৱে, আপুনি ক'লে পইচাটো লাগিবই। পইচাৰ কাৰণে কাম কৰিব লাগিব, কাম কৰিবলৈ কাম থাকিব লাগিব।
আহ
এনে খবৰ আ ্ৰাই কৰা নাই জব খবৰ কাৰ
কৰিটো আছো, কিন্তু তেনেকে বস্তু বিলাক নিমিলে ন, যেনেকে বিচৰা যায়।
চব বস্তুটো পাৰফেক্ নাথাকে। ন কছ পচো ইতনা কচ হৈ চুকা হ মত ক গডব়ৰী সম ইচা কৰ
হা ওচেটো
ইটি প
নাই আমি মানে অ
তিব ভাহলৈ লাইছিল নে আজি কিবা ধৰি নাই নাই পাৰ্ট টাইম কাম, পাৰ্ট টাইম কাম কৰো। বিয়াৰ কাম।
বিয়াত মানে কেনেকুৱা ধৰণৰ কাম?
যে মানুহ বিলাক ভ ভোকা মানুহকেইটা আহে সিহঁতক খানা চানা খুৱাই পঠাই দিওঁ। তেনেকুৱা আৰু বুজিছ? পুণ্য কৰো আৰু।
অ আচ্ছা আচ্ছা মানে ভোকা মানুহ আপুনি খানা, আপুনিতো পুণ্য কৰে ন? আপোনাৰ পুণ্য বিজনেচ আছে, আচছা আপুনি?
নহয় নহয় মানে কি ভাল নিজকে ভাল ক'ব নোৱাৰি লেকিন মানে ভোকত আহে। বেচৰা কেইটা খুজি খুজি খাই, মই দিওঁ। এহঁতেও ভাল পায় কোনো তাৰ তাৰ ওপৰতো মানুহকেইটাই আহি কয় হেন নিমখ কম হৈছে। হা মাংস আৰু লাগে। কেতিয়াবা কেতিয়াবা অলপ মাথাতটো বেয়া হয়। লেকিন কি কৰিবা আৰু উপায় নাই।
এতিয়া এতিয়া এইটোৱে কৰ্মই ধৰম।
ভুকা লাচাৰ হৈ আহে লাছত আমাকে দম দিয়ে। মাংস ক'ত গ'ল! দুই পিচ কম পৰিছে। তেনেকে আৰু মানে চবকে খুৱাব লাগে ন।
চবকে খোৱাওক।
চাওক, পাৰটি চাৰটি নহয়। খোৱাইটো মই থাকো ন।
হে।
খোৱাও মই। মই কি মই বেচা বেছি নকৰোঁ, মোক মই মোৰ বিজনেচ নাইতো, মই ক'লো তো। মই খালি মানুহ, মই খালি যোন মানুহ ভোকত আহে। ফেমিল লৈ ইহঁতক মই খুৱাও। খানা খোৱাও ভাণ্ডাৰা মানে ভাণ্ডাৰা মানে বুজিছে! এইটো মানে অ মানে এইটো এটা বেয়া শব্দ হৈ গ'ল লেকিন এ আপোনাৰ যেনেকে হয়, কোনো মানে মই আপোনাক বুজাই আছোঁ মোৰ কামতটো কেনেকুৱা মই বুজাই আছোঁ। যেনেকা কাৰোবাৰ বিয়া হ'ল তেতিয়া সিহঁতক গৈ খানা খুৱাই দিলো। কোনোবা মৰি গ'ল তেতিয়াও খানা খুৱাই আছোঁ। কোনোবা জন্ম হ'ল তেতিয়াও খানা খুৱাই আছোঁ।
তাকে।
কোনোবা মানে মৰি এক বছৰ হৈ গ'ল, এক্সপায়াৰ হৈ গ'ল। এইবিলাক আৰু মানে আমাৰ তাত চিষ্টেম এনেকা আছে ন মানুহ মৰি গ'লে মাছ-মাংস খুৱাই।
হয়। আচ্ছা আৰু মানুহ জন্ম হলেও মাছ মাংস খুৱায়।
অৱ। আৰু জন্ম হ'লে মানে নিজৰ মৰ্জিদি খুৱাই। আৰু মৰি যোৱাৰ পিছত এই মৰা মানুহতো নহয় নহয় উপায় নহয় নহয়। চবে নোখোৱাই লেকিন কোনোৱে কোনোৱে যোনটো মৰা মানুহ থাকে, সিহঁতক যোনটো ভাল পায় যি বস্তু ত' সেইকেইটাই কথ